হেল্ল' নমস্কাৰ।
অ' নমস্কাৰ কি কৰিছা?
এয়া ভাতকেইটা খাই আছোঁ ৰবা।
উম।
খালা নাই?
খালো-খালো অলপ আগতে খালো বাৰতে।
অ' কিহে দি খালা আজি?
আজি চয়াবিন খালোঁ।
চয়াবিন ভাল লাগে বাৰু এইটো খাই এইটো খালে ভাল চয়াবিনটো।
উম এই উম খেলি কৰি থাকো যে-
উম।
অলপমান এইবিলাক খাব মানে কেতিয়াবা মন যায়।
সেইটোতো অ তাকে। এপেলে কঁ। গৰম তোমাৰ ঠিকে থাকে আও মানে চলিব পাৰিছো আৰু যেনতেন।
উম।
হয় অঅঁ তোমালোক ফালে।
আমা ফালে গৰম বহুত বৰষুণ দিলে যদিও কাম নিদিলে এতিয়া তিয়া লাইটৰ ভল্টেছেই আহা নাই নহয়।
এ কি ক'বা আমাৰ এফেলেঅ। তোমাৰ এই মানে মানুহ বিলাক এ চি চে চি বিলাক পুৰা ইউজ কৰিছে ন।
অঁ।
আহ ভাতো খোৱা নাই পুৰা মানে ভলটেজ টো পুৱা টানি নিছে।
তাকে আ।
তাকে এতিয়া কি কৰি আছা তুমি পঢ়া শুনা?
পঢ়া শুনা এতিয়া মই বি এ ছেকেন ছেম।
বি এ ছেকেন চেম নি।
উম।
বাহ!
তাকে খেতি এটা কৰিছিলো বোলো বৰষুণ কেইজাকমান লাগিছিলে আৰু ভাল হবলৈ